হেল্ল'
হেল্ল'
শুনিছা
শুনিছো শুনিছো অ তুমি শুনা পাইছা আত্ছা এ ডিউটি
অ বাকী মই অ ডিউটিতে এয়া তোমাৰ পাৰ্লাৰত
আচ্ছা উ মই ৰাতিপুৱাই আহিলো তেতিয়া চাহ খোৱাৰ সময় চাহ খাই আছো বহিলৈ
অ মই আহি অলপ চাফা তাফা কৰিলো অহা নাছিলো যে কেইদিন তিনদিনমান
উম উম উম উম এ তুমি পাৰ্লাৰত টেটু আকা ন
উম টেটু বনাও আকৌ তোমাৰ হেয়াৰ কাটিং বিয়েৰড আকৌ স্পা ষ্ট্ৰেটো চব কৰোঁ আৰু
আচ্ছা
অলপ অলপৈ শিকি আছো বাকী টেটু টো বাৰু আগৰপৰাই পাৰো
আচ্ছা
উম তাকে আজি দুটামান কাষ্টমাৰ অহাৰ কথা আছে
আচ্ছা
কি বনাই তাকে চাইয়ে আছিলো ময়ো হাত তৰে আঁকি আছো প্ৰেক্টিচ কৰিছো অ কবা তোমালোকৰ
মই ময়ো বাৰু মইও আঁকিম বুলি ভাবিয়ে আছো বাৰু
অ এনেই কি বনাম উম উম
আৰু থাকে ন চিনাকি আজিকালি পাৰ্লাৰ বিলাক নহলে বহুত দাম লয়টো সেইকাৰণে মানে মই অম বাজেটটো নিমিলেগে আৰু
উম মইতো পাৰ্লাৰতকৈ চছেভেন্টি পাৰ্চেন্ট কমাইে বনো চেভেণ্টি ছিক্স
উম উম তোমাৰ কথা শুনি আছো বাৰু কৈ আছো ছিলে মানে সেইকাৰণে মই ভাবিছো সুধিব লাগিব তোমাক
উম সেনেকেই আৰু দুজনমানৰ লগত কথা পাতিছিলো সিহঁতে আহিলে সিদিনাখন বনাই গল
উম উম এনেই কিমানকে লোৱা মানে হেৰি চিষ্টেম নে কি মানে অকমানে কিমানটোৰ হিচাপত কিমান কে লোৱা সেনেকে কেনেকে লোৱা মানে
নাই বেলেগেতো তেনেকে মিটাৰ চিষ্টেমত লয় এক মিটাৰত কিমান এনেকে লয় আৰু মই ম ডাইৰেক্ট চা চাইজ টো চাই লওঁ নিজে অ ওচৰ পৰা চাইজটো চাই লও কিমান ডাঙৰ বনাব কিমান ক'ত বনাব মানে আৰু কিমান কাৰলাৰ লাগিব কেইটা নি নিগেল লাগিব চব মানে কেলকুলেশ্যন কৰি কিনে মই তাক দাম এটা কৰি দিওঁ আৰু
উম
ধৰা পাৰলাৰ যোনটো মানে তিনি হেজাৰ টকা দাম তাতো সেইটোতেটো ধৰা মই ওঠৰশ সোতৰশ এনেকাত বনাই দিওঁ আৰু
মানু চাই নিজৰ চিনাকি হলে অলপ কমাইও দিয়া ন
অ চিনাকি হলে তাতকৈও কমাই বনাও আৰু
উ মই সেনেকে কাষ্টমাৰ দিম তুমি হে কৰিবা পাৰচেন্টিছ্ কিবা দিবা
অ তুমি হু
তোমাক মই কাষ্টমাৰ দিলো তুমি মোক পাৰ্চেটিজ কিবা এটা তোমাৰ ওলাব তোমাকটো বেছিয়ে পাবা দিয়াচোন মোক কিবা এটা দিবা
থাৰ্টি পাৰ্চেণ্ট তোমাকো দি দিব পাৰিম দিয়া
তোমাৰো বিজনেছ চলি থাকিলে মোৰো ধৰি লও কিবা এটা অল প্ৰফিট হল এনেকা ন উম আৰু কিবা তুমি আঁকা কৰা নহয় ন
আকৌ অ বনাও হাতৰে বস্তু কিবা কিবি বনাও
আচ্ছা সেইবিলাকৰো কিবা হেৰি কৰিছা ভাবিছা খুলিম বুলি বিজনেছ কিবা আৰম্ভ
সেয়া আনিমেই পাৰ্লাৰতে আনিম ভাবিছো এনেকে ৱাল ৱাল পোষ্টাৰ বিলাক যে ৱালত যে লগা প'ষ্টাৰ বিলাক
অ
মানে আঁকা বাকা থাকে যে
অ আচ্ছা আচ্ছা এই গজাল চজাল দি যে বনাই সে
অহ অ অ মই ধৰা পেপাৰটোত মানে আঁকিলো আঁকি পেলাই তাৰ লেমোনেচন কৰিলো বা বাকী তাৰ ওপৰত তুমি এনেকে ফ্ৰেমো লগাব পাৰা গ্লাছৰ ফ্ৰেম লগাই
অ সেইটোতো তাৰ ওপৰত কৰিব পাৰি বাকী সেইটো তেতিয়া মানে ভাল হৈ থাকে আৰু বস্তু বস্তুতো সেইটোৱে ঠিক হৈ থাকে আৰু মেইন কথা অ সেইটো দেখোন তুমি আৰম্ভ কৰিব পাৰা খালি এটা মেইন কথা হল তোমাৰ বিজনেছ্টো আৰম্ভ কৰিবলে হলে মানুহৰ পৰা অৰ্ডাৰটো লব লাগিব তেনেকে বনাবলে সুবিধা তোমাৰ নহ'লে পইচা বহুত লাগি যায় ন বনাই থৈ দিবা আকৌ কিছুমান কাষ্টমাৰ এনেকুৱা এডভানসো নিদিব তোমাৰ লছটো তোমাৰ হ'ব ন
উম সেকাৰনে লাহে লাহে কৰি আছো আৰু
জানিছো জানিছো উম
এতিয়া পটকতে উলিয়াই আনিলে আকৌ হেৰি নহ'ব ন চেলৰ কথা আছে
সেইটোৱে সেইটোৱে লাহে লাহে অকমান উন্নত কৰি লোৱা মই বাৰু তোমাক এই আম মা দিম বাৰু যেতিয়া মই মানে হেৰি হয় আছেতো মোৰ চিনাকি ফ্ৰেড চাৰ্কলৰ ভিতৰত ধৰি লোৱা অফিচৰ ষ্টফ চিস্তাফ আছে তো তেতিয়া তোমাৰ
সেইটো তুমি এনেই বনাই লব পাৰিবা তোমাক মই এনেই বনাই দিয়া
হ'ব হ'ব এনে নালাগে বাৰু চবৰে বিজনেছ যিহেতু বিজনেছে সেইটো মই বেয়া নাপ নাপাওঁ অকমান কমাই ল'বা হয়টো মোৰ আপত্তি নাই কিন্তু মানে হেই নাই এনেই চবৰে কৰিব ন কষ্ট বস্তু ন তুমি কিবা এটা কৰিবা কষ্ট কৰিহে কৰিবা এনেতো কোনো নাপায় ন
সেইটোৱে কিন্তু বহুতে ভাবে তেটো বনালে নহয় নেকি। কিন্তু সিহঁতক বনে বহুত কষ্ট হয় কঁকাল একদিনতে বৈ থাকিব লাগে। উম, আৰু অলপমান বেকা হৈ গলে কাষ্টমাৰে কয় এইটো বেকা কৰি দিলা। কিবা কিবি যেনেকা বনাব লছিল তেনেকা নবনালা বহুত নাই দিয় পিছত সেইটো কাৰণে মানে পুৰা প্ৰফেচনেল বনাব লাগে আৰু
সেইটোৱ, সেইটোৱে। তেতিয়া যিমান ভালকে তোমাৰ হাতটো আহিছেই যিহেতু ভালকে কৰি থকা তেতিয়া হ'লে তোমাৰ পাই যাবা কাষ্টমাৰ তুমি টেনচন ল'ব নালাগে মোৰ পৰাই পাই যাবা বহুতখিনি
এটা মেচিন অৰ্ডাৰ দিলো। নাছিলে এইটো মেচিন মানে লাগজালি বুইচা কৰিবৰ কাৰণে ভাল হয় মানে এইটো নাছিলে মোৰ তাত অৰ্ডাৰটো আহিব চাগে
উম।
তাৰ পিছত কালাৰ চালাৰ এইবিলাকো অৰ্ডাৰ দিলো।
উম, উম।
ষ্টকত নাছিলেই মানে ফটো মাৰিছিলে।
এনেই এইটো এইটো তোমাৰ পেইণ্টিংটোৰ কথা কৈছ এইটো বাহিৰত ক'ৰবাত পঠাইছা।
পেইণ্টিংটো মোৰ কেইজনমান লগৰৰ পাৰ্লাৰ আছে সিহঁতৰ পাৰ্লাৰ পাৰ্লাৰে মই দিছো ডষ্ট্ৰিবউটৰ কৰিছো মই সিহঁতৰ ভাল লাগিছে নে মোৰ হেৰিটো আৰ্টটো চাই ম অ', অ', মানে মোৰ কেনেকাা আৰ্টটো মানে কেনেকা পাৰ্লাৰ নহলে সেইটো পাৰ্লাৰ আকৌ কাৰবাৰ লৰা মানুহ ৰুমাইছো মই লগ মানে পষ্টৰ টাইপৰ হ'ব আৰু মোৰ
আচ্ছা এনেতো মানে মানুহৰ ঘৰততো লগাব পাৰা ধৰি লও আমাৰ নিজৰে ঘৰত ৰুমত কিবা লগাও বনাও ন, অ', তেতিয়া মই মানে কি হেৰি বনাম নাজানো কিবা এটা বনাম বুলি ময়ো ভাবি থৈছো ঘৰতো বনাই আছোতো তেতিয়া তোমাক কম যিমান পাৰা কম খৰচত বনাই দিবা।
হম।
উ।
আৰু এয়া ওৱালে চোৱালে এ টেপলেট লগোৱা যে ডৰেটক ডক'ৰেচন এ নিজৰ ৰুমতো লগাইছে কিছুমানে লিঙত লগাই আ বেডৰ তলতো লগাই নহয় এনেক প লগাই ৰুমটো মানে ডাৰ্ক কৰিবৰ কাৰণে সেয়াও কৰো মই।
সেয়াও কৰা ন সেইটো কত শিকিছিলা তুমি
সেইটো এয়া আৰু মানে কি আৰু এটা সৰুৰ পৰা মানে এটা হেৰি থাকে না মন
আহ, আহ, আহ।
মানে মই তেনেকে সৰুৰ পৰা মানে যিকনো এটা কাম কৰিলে মানে সেইটোত মানে মোৰ এক্সপিৰিয়েঞ্চ হৈ যায়। তাৰপিছত নিজে মানে পাৰিব সেইেইবোৰ মানে দৰকাৰ নহয় আৰু। তেটোতো মই নিজে শিকিলোঁ সৰুৰ পৰা সৰু সৰুতে মেচিন নাছিলো মোৰ মেচিন। ঘৰতে বনাই লওঁ সেয়া বনাই দিওঁ গাঁৱৰ মানুহ বিলাকো তেনেকে তেনেকে শিকিলো আৰু এতিয়া
বহুতখিনিয়ে প্ৰতিভা আছে দেখোন তোমাৰ।
কৰিছো আৰু তেনেকে
উম, উম। কৰি থাক থ বাকী সেয়া মই আৰু ডিউটিত আহি আছো এতিয়া। সেয়া প্লেচমেন্ট কৰে আছো মিটিং এখন আছে অলপ দেৰিকে যাম আমাৰ মানে কি কেম দিব লাগেেতটো মানে গাঁৱে গাঁৱে গাঁৱে আমি তাৰ পৰা মানুহখিনি লৈ আহো টো কেম দি পেলাই সেনেকে থাকিলেও কোনোবা কাম কৰা মানুহ জনাবাচোন তুমি মোকো দিবা
কেনেককা মানে
আমি ঘৰুৱা কাম দিও শিশু চোৱা ৰোগী চোৱা তাৰপিছত তোমাৰ ঘৰুৱা কাম তিনিটা ধৰণৰ কাম দিওঁ তিনটাৰে যোনটোতে কৰে আৰু
এন জি অ' টাইপ মানে
কোম্পানী হব এনজি হলে ফুলি তোমাৰ ধৰি লোৱা হেৰি হয় ন সহায় কৰা হয় ন কিন্তুটো সহায়তটোতো কৰোে আমি বাত মানে আমি যাকে হেৰি কৰো তেওঁলোকক পইচা দিওঁ ন সেইটোতো এন জি অ' স নহ'ব
হায়াৰ কৰা মানে না
অ হায়াৰ কৰা সেইটো কাৰণে এন জি অ' হলে তোমাক চব হেৰি দিব লাগিব ন বুজি পাইছা ন সেইটো কথা
তেনেক চাহ টাহ খালো অ ইয়াতে পাৰ্লাৰ টে খালো
আচ্ছা আ ক'ত খোৱা ঘৰত যোৱা নে নেকি
ভাতটো বাহিৰতে খুৱাই পায় ভাগ ক এনে কেতিয়াবা লৈ আহো আৰু ঘৰৰ পৰা
উম বেছিকে বাহিৰত নাখাবা গেছ হব
হ তাকে সেইদিনাখন খালো পেটটো অলপ প্ৰব্লেম হৈ গৈছে তাৰপিছত দুদিনমান নগ'লেৱে এতিয়া ভাল হৈছে অলপ
অ মই আকৌ তোমাক কৈছো মই নিজে বাহিৰত খাওঁ হোটেলত দুপৰীয়া খাই দিওঁ আমাৰ এইখিনিতে ভোট জলকীয়া বুলি হোটেল এখন আছে বা প্ৰক আৰু তোমাৰ বলই পগ আৰু মানে গ্ৰেভিটো বনাই কি মজা বনাই অ আৰু ইমান কম দাম তুমি খোৱা নে
ওৰ অ ওচৰতে যদি পৰ্ক পাই যোৱা তেনেহলে এৰিব পাৰি নেকি
এই ক'বই নালাগা তাতে মই বইলতটো বেছি প্ৰিফাৰ কৰো বাৰু এইকেইদিন ব বইলতটো খোৱা নাই মানে বহুত দিন এই ঘৰত ইউজ নকৰ পৰা মানে খোৱা হোৱা নাছিলে যে সেইকাৰণে গ্ৰেভি টো খাইছো বা ওৱান ফিফটিত তোমাৰ কি মজা দিয়ে মই কৈছ ভাতৰ থালি চিষ্টেমত এনেতো ওৱান ফিফটি মান তোমাৰ প্লেটতে ল'ব
ৱাহ পৰক পৰকটো মই বাহিৰত এক জেগা দেখাইছিলোঁ এই তোমাৰ ছিংফ' বুলি যে এখন আছে এ কেতেকী বাৰীৰ ওচৰত তাতে খাইছিলো কি বেলেগ নতুনকৈ খুলিছে বুলি গম পোৱা নাই কিন্তু
নাই নাই এইখিনিত নতুনকে নহয় পুৰণাই হয় কিন্তু এই ভোট জলকীয়া বুলি কয় তোমাৰ এছ টি চি টো যে আছে তোমাৰ মাাজ গাঁৱৰ নতুনকে বিল্ডিং টো যে বনাই আছে সেই বিল্ডিং টো ফ্ৰন্টতে আছে
অ
জেগা কনো ধুনীয়া আৰু মানে চাফ চিকুণ সেইটো বস্তু ছে মানুহ ইমান ভিৰো নহয় বাৰু দুপৰীয়া হলেও মানে খানাটো ধুনীয়া দিয়ে নিৰামিষ চালেইে তোমাৰ এইট পিছত মানে ভাইটিছ দিয়ে আৰু এনেতটো আজিকালি ওান টুৱেটিান হৈছে এ নিৰামষ ছালিতো
ভাল লাগে চাগে
উ
তুমি হেৰি কৰিবা কাষ্টমাৰ কেইটটা কথা কৈছিলা যে
অ অ অ
কবাত কেতিয়া বনাই
উম উ কম তোমাক
মই বাৰু সৰুকে কিবা এটা আগতে এ বনাই ল'ম তাৰপিছতে মই তোমাক জনাম আছে বহুত আছে অ', মানে কয় ন মানে ধৰি লওক সিহঁতি পাৰ্লাৰবিলাকত যায় তে এতিয়া ধৰি ললা এই তোমাৰো একেই পৰ্লাৰে ন তাত যোৱাতকে তোমাকো এতিয়া যাওক দুটকা কমতো পাব ন। মই বিচাৰো মোৰ মানে যিখিনি চিনাকি কি হয় জানো মই তেওঁলোকৰ বিষয় লৈ তোমাক এতিয়া ভালকে জানো ধৰি লোৱা ভাল হলে হেৰি কৰা বুলি তেয়া তোমাক গৰিত কৰিলে বস্তুটো ভালো লাগে দিয়াচোন।
উম, সিহঁতে যদি কয় কি কি বনাইছে মোক ফটো দিয়া চোন তেতিয়া মোক ক'বা মই দি দিম ফটো।
অ', ঠিক আছে ঠিক আছে মই মই তেতি হেৰি কৰিম তোমাক ফটোবলাক তুমি দি দিবা।
উম, উম ঠিক আছে তেনেহ'লে।
উম, ঠিক আছে দিয়া উম উম ঠিক আছে।
মোবাইল